শুনিছাঁ
অ শুনিছোঁ কোৱা?
কি কৰি আছা?
এ এনেই আছিলোঁ বহি কৰি।
উম, খোৱা বোৱা কৰিলা?
খোৱা বোৱা মানে ৰাতিপুৱা তেনেকে একো নাখাওঁ, পানী খালো আৰু
উম উম
ছবন প্ৰাছ অলপমান।
অ' ছৱন প্ৰাছতো খাই কেনেকুৱা লাগে নো?
অকন জ্বলা জ্বলা লাগে দেই কিন্তু মানে মিঠা মিঠাও লাগে অকমান।
অ' মিঠা জ্বলা টাইপ মানে।
উম।
এদিন খাইছিলো নেকি মামিহঁতৰ ঘৰত খাইছিলো হ'বলা মনত অকমান পৰিছে। কিন্তু এ এই অকমান লিকটিয়া নহয় জানো। পুৰা মানে মিঠৈ নিচিনা দেখিবলে, অ' অ' তেতিয়াহ'লে মই খাইছোঁ।
উম, ভাল পাইছিলা জানো সোৱাদটো?
ইমানো ভাল পোৱা নাই।
মও ভাল নাপাওঁ ইমানে এই খাব দিয়া কাৰণেহে খাওঁ।
সেই সৰুতে মানে খাব নোপোৱাৰ কাৰণে খাইছিলো আৰু। কিন্তু এতিয়া বুজি পালো না তেইছ আগতেতো সৰুতেতো আৰু যিকোনো বস্তু এয়া যিটো নাখাবি কয় সেইটোহে খাওঁ।
উম।
সেইকাৰণে এতিয়া এতিয়া মন নাযায়।
উম।
মই আকৌ ভাত কেইটামানে খাই দিলো, ৰাতিপুৱা ভোক লাগে যে বহুত।
অ' ভালে কৰিলা।
উম, কেইটামান খাই দিলো, ভতুৱাই বেলেগ। খাব নোৱাৰোয়ে, মই এনেও চাহো নাখাওঁ নহয়।
উম।
সেইকাৰণে কাৰেণ্টটো গৈছে ন, একেলগে দু মানে শুনা পাই গৈছো, তোমালোকৰ ঘৰতো গৈছে। অ' লাইনটো গৈছে। আমি এতিয়া একে লাইন নেকি না?
একে লাইন ৰহা লাইন।
ৰহাই ন? উম, একেই তেতিয়াহলে। আজি বতৰ টো আকৌ ইমান বেয়া নহয় দেই ভালেই।
অ' আজি ইমান গৰমো নাই ইমান ঠাণ্ডাও নাই।
উম, ভালেই লাগি আছে আজি বতৰটো। এ আমাৰ উত্তৰ-পূৰ্বাঞ্চলত অৱশ্যে এটা কথা ভাল দেই। মানে বতৰটো মানে ইমান বেয়া পৰ্যায়লৈ নাযায় গৈ।
অ' ইমান বেয়া নহয়।
অ' মানে মানুহ মানে চলিব পাৰে আৰু যেন তেন, একেবাৰে বোলে নন একদম বোলে যে বহুত ৰ'দ তেনেকুৱা নিদিয়ে।
নিদিয়ে অ'।
বৰষুণটোৱে মানে আমাক মানে অকমান সকাহটো দিয়াই দিয়ে দিয়াচোন।
অ' হয় কথাটো।
উম।
দুদিন-তিনদিন যদি একেৰাহে মানে গৰমো দি দিয়ে তাৰ চাৰি নম্বৰ দিনাখন মানে অকমান হলেও বৰষুণ দিবই।
উম, সেইটোৱেইটো। এনেকুৱা দিনত ফুৰিব যাবলৈ ভাল লাগে। তুমি উমৰাংচুক গৈ পাইছা?
নাই পোৱা।
মই শুনিহে থাকো মানে কিন্তু মই গৈ পোৱা নাই মোৰ।
মইও শুনি থাকো গৈ পোৱা নাই কি আছেনো তাত বা?
এনে মানে কয় আও যে পাহাৰীয়া জেগা তাৰ পাছতে মানে মানে হেৰি ৰিজৰ্ট নিচিনা থাকে আৰু তাতে থাকা মেলা হয়। তেনেকুৱা। মই আকৌ কেম্পিং কৰা বহুত এটা আশা আছে।
মোও এটা বহুত আশা আছে দেই কেম্পিং কৰবাত কৰা। এইটো আৰু মানে ল'ব লাগিব এক্সপিৰিয়েঞ্চটো লাইফত আৰু
অঁ চব ল'ব লাগে দিয়াচোন জীৱনত একেবাৰে।
উম।
মই ভাবিছোঁ বোলো এদিনা এদিন কেম্পিংটো কৰি চাব লাগিব বোলো।
উম কেনেকুৱা লাগে থাকি অনুভৱতটো কৰিব লাগে ন কিবা এটা
অ। হে মোৰ মানে মানুহজনে কয় আৰু যে এটাই অসুবিধা পাম। এই বাথৰুম যোৱাটোৱে মানে অকমান। উম অসুবিধা হ'ব।
অহ ওচৰতে থাকিব নহয় কিবা কিবি।
অ মানে কেনেকুৱা টাইপৰ যে থাকে যে এনে বাঁহ বেত ৰে মানে দুদিনমানৰ কাৰণে বনাই দিয়া আটিৰ তৃপাল তৰি তেনেকে মানে সুবিধা অকমান কৰি দিয়া আ মানে।
উম।
বাথৰুম নিচিনা নহয়।
উম।
সেইটো কাৰণে কয় যে আমি তেনেকে নোৱাৰিম দিয়াচোন হয়?
অশান্তি লাগিব আমাৰ।
উম মানে কিছুমানে পাৰে আৰু চবতে চলি যাবলৈ। আমি এতিয়া য'ত ত'ত এতিয়া তেনেকৈ চলাও নাই। সেইকাৰণে মানে কয় আৰু নোৱাৰিবি বুলি।
উম।
তেনেকোৱা হলে আমি মানে ইয়া গেজেট কিছুমান কিনিব লাগিব তেতিয়াহে পাৰিম।
অ তেতিয়াহে হ'ব আৰু
এই দেখিছানে ভিডিঅ' বিলাকত যে কাপোৰ হেৰি চেঞ্জ কৰিবলৈ কাৰণে যে কিবা এই কোলাকে ওপৰলে যে হেৰি কৰি থাকে আহ সেই এডাল সেনেকোৱাতো থাকিব লাগিব আৰু কিবা কিবি অলপমান লাগিব তেতিয়াহে মানে সেইখিনি বস্তু আমি নিজে চম্ভালিব পাৰিম আৰু নহলে নহব আমাৰ।
অ এতিয়া। কিছুমান মানুহে যে কেনেকে পাৰে।
উম সেইটো অভ্যাস আছে সৰু পৰাই চাগে সেইবিলাক কৰি কৰি
উম উমৰাংচু, ওমচৰাই ওমচৰাইটোও বেলেগ জেগাত আছে।
অঁ।
উমচৰা হেৰিত নাই জানো কাৰ্বি আলঙৰ পিনে মানে উমৰাংচু কাৰ্বি আলঙৰ ফালে আছে। এ মানে কাৰ্বি আলংখন বহুত ডাঙৰটো।
উম'
অ' ওমচৰাইটো হেৰি পিনে আছে হ'বলা, ডিমাহাচাও হ'বলা।
উম
তেনেকুৱাই হৈ যায়।
পাহাৰী আৰু নদীৰ ওচৰতে মানে কেম্পিং টো কৰি চাব মন আছে।
উম, এই শ্বিলঙত জেগা এটা আছে গম পোৱা নে, মেঘালয় পিনে যে এইয়া চেৰাপুঞ্জী ফালে আছে। মানে তোমাৰ ৰিজৰ্ট অ' ৰিজৰ্টখনো আছে, হোটেল হোম ষ্টে নে কিবা, তাৰপিছত কাষতে যে নদী এখন বৈ থাকে
উম
উ ভগৱান, সেনেকুৱা জেগাত যদি মই এক ৰাতিও থাকিব পাৰায়, ৰাতিপুৱা উঠিয়ে কফি একাপ হাতত লৈ পানী খিনিত যে বহি থকা! উহ, উহ, উহ, উহ যাবলৈ ইচ্ছা আছিলে সেনেকে।
ইচ্ছা আছে যাবলৈ।
এদিন না এদিন যাম বুজিছা আমি?
যাম যা
উম, কিন্তু অকলে গৈ ভাল নালাগিব বাৰু। মানে এনেকে লগ বন্ধু লৈগলে। উম, তেনেকে এদিন যাব লাগিব।
উম।
অ' এতিয়া
আৰু মানে তাত খানা চানাও নিজে বনাই খাবলৈ ভাল লাগিব।
অ', অ' পৰিৱেশটো যদি ভাল হয় ন, খানা পিনা নিজে বনাই খালেও মানে এলাহ আমনি নালাগিব।
নালাগে অ'। মানে নদী চদি থাকিব ন, নদীখন চাই চাই আৰু বনোৱাতোনো কি ডাঙৰ কথা
উম, কয় যে পাহাৰত মেগী খোৱা মজ জাই বেলেগ বুলি যে কয় এটা কথা, উম তাত মানে এনেকুৱা টা নিচিনাও যে তুমি বনাই খাব পাৰা, যদি বোলে একেবাৰে মানে নোৱাৰা আৰু তেতিয়া মানে ওচৰতে হোটেল থাকে, সিহঁতি মানে কিনিব পাৰিবা আও, সেইটো দি দিব। হোম ষ্টেত মানে তেনেকুৱাও মানে সুবিধা থাকেই। জনা মতে, চবতে থাকেনে নাই নাজানোঁ বাৰু
নহ'লে বাৰ্বিটোও কৰিব মন যায়।
অ', ৰাতি বহি লৈ বাৰ্বিটোও হয় দিয়া, শুনিয়ে ভাল লাগি যায় এইবিলাক বস্তু ন, মনটোযৱে ভাল লাগি যায়।
কৰিব পাৰা নাই যে জীৱনত। সঁচাকে দিয়া, এনেকে ঘপকে কেতিয়াবা মৰি থাকিম, কোনেও নাজানে ন কেতিয়াবা কেত তিয়া মৰিম আমি, সেইবিলাক পাতি থাকো যদি শেষ হৈ যায়, কি হ'ব মই ভাবোঁ আৰু কেতিয়াবা। জীৱনত মানে কিবা এটা ভাল লগা বস্তুটোও যদি কৰিব নাপাওঁ
উম
কি হব আমাৰ আও
তথাপিও কি ঠিক এনেকেই কেতিয়াবা যাব লগীয়া, যাবলৈ কপালত আহি যাবও পাৰে! কি বা লিখা আছে এতিয়া কপাল খনত ভগৱান জানে আৰু।
উম', মানুহৰ মানে জন্ম লৈ পেলওঁ যদি এইখিনি কাম মানে কৰিব নোৱাৰো জীৱনত।
তেতিয়া অনৰ্থক হৈ পেলাই জন্ম লোৱাৰ নিচিনা লাগিব। মনৰ আশা যদি পূৰ কৰিব নোৱাৰো দিয়াচোন।
অ', সেটোৱে। দেশ দুনীয়াখনন যদি ভ্ৰমণ কৰিব নোৱাৰো, সেইটোতো অকনমান বাৰু মানিব পাৰি ন'। দেশ এতিয়া গোটেই পৃথিৱীখন কিমান ডাঙৰ, গোটেইখন আমি ভ্ৰমণ কৰিব এনেওঁ নোৱাৰো। কিন্তু মানে যোন কেইটা বস্তু আমাক বহুতকে মন আছে, সেই বিশেষ বিশেষ কাম কেইটা মানে কৰিবলৈ পালেওঁ বহুত।
হয়', দিয়া, যাবলৈ কাৰণে ইচ্ছা যায় খুব ইচ্ছা যায় দেই।
উম',।
কেতিয়ালৈ যাব পাওঁ আৰু।
কেতিয়ালৈ সময় সুবিধা ভগৱানে মিলায় আৰু।
বাকী আজি ক'ৰবাত ওলাই যাবা নেকি?
আজি তেনেকে ক'তো যোৱা কাম নাই। এই সোমবাৰ মানে গুৱাহাটীলৈহে যাম চাগে।
তাকে আবেলিলৈ যাম স্কুটিখন লৈ। ৰেডি থাকিবা নহ'লে অলপমান, এনেই আগতে যে যাও আমি ফুৰিবলে তেনেকে ওলাই যাম।
কপিলি ফালে ওলাই যাম দিয়া।
অ', কপিলি ফালে ওলাই যাম। ভগৱান সেনেক সেইকেইটা দিন কেনেকুৱা ধুনীয়া আছিলে।
হয়', দিয়। কিমান দিন হ'ল আমি নাই যোৱা ন'?
উম', বহুত দিন হ'ল দিয়া। এতিয়া চাহ পানী খোৱা নাই আৰু ন'?
নাই- নাই চাহ পানী খোৱা নাই, মা ভাতেই বনাব আৰু এতিয়া ভাতেই খাম আৰু।
অ', এ' আমি আৰু ভাত খোৱা মানুহে আৰু।
সেইটোৱয়ে ভাত খোৱা মানুহে বেলেগ খাব মন নাযায়, মানে ৰুটি-চুটি যদি বনাই দিয়ে সেইটো খাম আৰু, কিন্তু চাহ-তাহ খাবলৈ মন নাযায় পতককে।
এইটো কঁঠাল গুটিৰ ছিজন, কঠাল গুটি গাছটঙা খুতি খাই মই বৰ ভাল পাওঁ।
মই কঁঠাল গুটি পিটিকা খাই বহুত ভাল পাওঁ।
সেইটোয়ে কঠাল গুটি যদি পুৰি পেলাই, এ' কেৰাহিতে পুৰি আৰু তাৰ পিছত পিটিকা কৰি পেলাই, তাতে গাছটেঙা অলপ দি বিষ জলকীয়া দি মানে একদম সোৱাদে বেলেগ আৰু তেতিয়া।
সঁচাকে মই বহুত ভাল পাওঁ।
উম',।
সেই শালি দালি ভাতকেইটা হ'লে সেনেকুৱা যদি পিটিকা অকন হয়। খাবলৈ ধুনীয়া লাগে আৰু।
মইতো খালী- খালী দালি, ভাত আলু পিটিকা বুট কেইটামান দিওঁ খাই দিব পাৰিম। ইমান
অ', সেইটয়ে যদি দালি খিনি একদম ধুনীয়াকে সোৱাদ লগা কে বনাই দিয়ে। এ' ন' ডাঠ দালি হ'ব লাগিব, দে পনীয়া দালি মই ইমান ভাল নাপাওঁ।
অ' মই আকৌ পনীয়া দালিহে ভাল পাওঁ।
পনীয়া দালটোতে বেছিকে প্ৰটিনটো থাকে বোলে দিয়া।
নাজানো বাৰু, কিন্তু তোমালৰ ভন্দই অক ডাঠ দালিয়ে ভাল পাই আমাৰ ঘৰতো আধা মানুহে ডাঠ দালি, আধা মানুহে আকৌ পনীয়া দালি।
উম।
তেনেকুৱা।
ভাল লাগে বাৰু খায়।
উম।
ঠিকে আছে নহ'লে দিয়া ৰাখোঁ ন'!
অ', অ', দিয়া হ'ব দিয়া। কৰি লোৱা কিবা আছে যদি উম, উম, দিয়া।